ফনকৰি কালি যে কথাটো পাতি আছিলো কি কয় একজামৰ। এই সেইটোৱে বোলো মই কি কৈ আছ। হেল্ল মই এনেকে কৈ আছিলো ন ত-তোক যে কি কয় সেই আছাম হিষ্ট্ৰি মই কৰা হোৱাই নাই। মই ইণ্ডিয়ান হিষ্ট্ৰীলৈকেহে কৰিছো এতিয়া তাৰ পিছতহে আছা। আছাম হিষ্ট্ৰীত ধৰিম আৰু জবৰ কাৰণেই পঢ়িব পাৰা নাছিলোঁ।
অ কেছ নাই নাই তু পঢ়াৰ লগত জবতো এতিয়া চবে নোৱাৰি মিলাব যোনে মিলাব পাৰি সি হৈ যায় আৰু তাৰ কিন্তু এইটো কছ
সেইটোয়ে আৰে মোৰ বহুত দিগদাৰ হয় মই কৈছো। নাই ৰাতিপুৱা এনেকে ডিউটি কৰি পেলাই আহি পেলাই দিনটোতো সময় নাপায় এতিয়া ৰাতিপুৱাতোতো পঢ়িব নোৱাৰো না পঢ়ি পেলাই কি আৰু ডিউটিত যাম। সেইকাৰণে ঘৰ উম আহিবা হা।
ৰাতিপুৱা উঠি পঢ়িমেলি চাকৰিত যায়। বোলে আৰু পঢ়ে আ
এই সেইবিলাক আৰু হয় সেইবিলাক সেইবিলাক কেনেকুৱা হয় তোৰ নে চব সিহঁতৰ মানে সন্মুখত যোগান ধৰে মাক বাপেকে সন্মুখত যোগান ধৰি দিব খানা চানা। আৰে কৰি থাকিব পাৰে আৰু। আমি এতিয়া যিমান যি নহওঁক মোৰো এতিয়া মাও ডিউটি চিউটি কৰে ন। মও ডিউটি কৰি থাকিব লগীয়া হৈছে। ইয়াতে সেইবিলাক মিলাব বহুত দিগদাৰ হয় কোৱাই ইজি হয় বাট মিলাব বহুত দিগদাৰ।
সেইটোৱে
সেই তেনেকে আৰু। চলি গৈ আছো আৰু।
তোৰ সেই ৰেগুলাৰে কৰি থাকলে হল মানে এনেকুৱ নাই তই গেপ নিদিবি।
গেপ নিদিওঁ গেপ দিলে পাহৰি যোৱা যায় মই পাহৰি পাহৰি যাওঁ গেব দিয়াৰ পিছত।
অকনমান দেৰি অলপ হলেও কিবা হলে চাব লাগে।
আৰু এটা বস্তু ভাল কি জান তইতোতো এটলিষ্ট, নোটছ বনাই পেলাই তই ৰিভিজন কৰিবৰ কাৰণে পাৰিছ, মইতোতো সেইখিনিয়ে পাৰা নাই মই। কি কৰি আছো মই এতিয়া বাছ নোটছ খিনি বনাইহে আছো। মইটো ৰি। কৰিব সময়ে পোৱা নাই, এতিয়া মই নোটছখিনি, বনাই ৰিভিজ। জইন কৰিমহে আকৌ এবাৰ কৰিলেতো নহয় বাৰে বাৰে।
বাহৰ ইউজ উথা ব লাব ৰিভিজনটো এনেকুৱাই বস্তু এটা চাবজেক্টই কৰিবি এটা আজি ইভিনিং কৰিলি ন', তিনিদিন পিছত আৰু ৰিভিজন কৰিবি, তাৰ পাছত নেক্সট আৰু তিনিদিন পাছত ৰিভিজ। কৰিবি তোৰ মনত থাকি যাব।
উম।
সেয়া আৰু বাকী।
সেনেকে পঢ়ি যায় থা।
উম এইবাৰ হেই দিবিনে নাই। চাবি যিমান নে নাই?
হা
চিভিল চাৰ্ভিচ, এ পি এছ চি
এ পি এছ চি
উম কিতাপ পঢ়িছিল ই।
নাই এতিয়ালৈকে কৰা নাই। মই তোৰ চবচ। চেন্ট্ৰেলৰ কেইটাও কৰিছো।
অ
এতিয়া মই আছা কি কৈছ। ষ্টেটৰ একো এতিয়ালকে কৰা নাই।
অ।
গমেই নাপাওঁ ষ্টেটৰ বিলাক ক'ত আহে এইবিলাক তইতোতো এটলিষ্ট,
আচাম কেৰিয়াৰত চাবি আচাম কেৰিয়াৰত লয়। আছাম কেৰিয়াৰ বুলি ৱেবছাইট এটা আছে।
অ' গম পাইছো কেৰিয়াৰ আছাম কৰিয়াৰটো গম পাইছো
তাতে তাতেই আৰু কচিঙৰ মানে কি মানে বস্তু যোনটো কনটেন কনজিউম কৰ্ ইউটিউবৰ সেইটোয়ে সেইটোয়ে আহে ন'? মহীপুৰ আহি থাকে সেইবোৰে চোৱা আহি যায় আৰু গম পাই যাওঁ দে টেলিগ্ৰাম গ্ৰুপটো কৰি ল'বি তাতে নটিফিকেচন আহি থাকিব।
মোক দিবি চোন তই লিংকটো দি দিবি।
অ', হ'ব দে।
আৰু বাকী
আজি কি কয় কৌচ কৌচ কৌচিক আৰু কুলদ্বীপে মোক কৈছিলে যে অলপমান ফুৰিব যোৱা ক কথা
উম
ৰাইড এটা কৰাৰ কথা। তে ভাবিছো এতিয়া এইটো মা মন্তৰ লাষ্টতে ৰাইড এটা কৰোঁ নেকি!
অ' পাৰি যাব কথা নাই ক'ত যাবি চবতো গ'লোয়ে চোন।
এনে আগৰ জেগাতে যাম আৰু ত আমি লাষ্ট টাইম যে নিজ কি কয় এই কি কয় ৱাটাৰ ফল এটা চাব গৈছিলো
অ', অ', কোনটো আছিল বে' অ', আমচাং সেইটো টো ৱাইল্ড লাইফ চেনচুৰি হয় জান ন' সেইটো আমি কি‌ কৰি আছ জংগলৰ মাজে মাজে অহ পাগল হয় নেকি
এক উম যাব পাৰি যোৱাবাৰ সেই উম আগষ্ট মানত গৈছিলো অ', আগষ্ট
অ', তেতিয়া গৈছিলো আগষ্ট ছেপ্টেম্বৰ মানত গৈছিলো। উম হুমচ
ঘৰ ফালটো ঘৰত ভালে যদি দেউতা-মা ভালে আছে?
আছে আছে।
ত হা আজছেতটো কৰিব লাগ- ছিল ৰ এতিয়া বা কুলি এ বা কি কৰে ই ঘৰ সুধছে নে নাই এবাৰ
এতিয়া সুধিব বুলি কৈছে।
ঘৰত তাক দিলে ভাল আছিল এতিয়া।
অহ তেতিয়াহ'লে মোক- মোকতো স্বাৰ্থকে কল কৰিয়ে আছে।
উম।
কৈ আছে বাৰে বাৰে অলপ আগতো কল কৰিছিলে। কুলদীপ আৰু সেয়া- কচোন চিমনক কচোন মই কৈছো কি হ'ব মই কথা পাতি আছো সিহঁতৰ লগত যে কুলদীপক কল মাৰিলো সি উঠোৱা নাই। সেইতিয়া চাওঁচোন- এবাৰ তই চিমনক কৈ চাবিচোন
অ তাক কৈ চাম ৰ সিদিনা ভাল লাগিছিল ন লাষ্ট থাৰটি থাৰ্টি এপ্ৰিল আছিল অহ।
উম।
এমাহ হৈ গল, এমাহ হব অ এমাহ হ'লতো এমাহ হল। অশীশ টাকত বেজমা হৈ গল
নাই কৰিম যদি- যদি সিহঁতে মানি যায় তেতিয়াহ'লে আৰু কৰিম আৰু
উম।
সদায় সদায়তো কৰি থাকিব- নোৱাৰো না কেতিয়াবাই- তেনেকুৱা ইভেন্ট বনে। সেইটোত যদি সেইটোও যদি মিছ কৰি দিওঁ ভা- ভাল নালাগিব নহয়।
উম উম। তোৰ এই তোৰ মেট কৰি আছ ন লগাইছিলি যে?
মেট খিনি লগোৱা আছে।
চোৱা নাই?
মেট তেনেকে পতককে এইটো সেয়া চাই পেলাই লাভ নাই ন আগতে বস্তুবিলাক কনচেপ্টটো যদি ভালকে ক্লিয়াৰ কৰিব নোৱাৰোঁ। পতককে মেপ অ এইটো- জেগা এইটো হয় সেইটো জেগা সেইটো হয় তেনেকে চালে পতককে-
হয় পঢ়াৰ টাইমত- তেতিয়া মিলাই যাবি চাই চাই। কাৰণ জিঅগ্ৰাফীটো মেপৰ লগত কৰিব লাগিব, নহ'লে।
জিঅ'গ্ৰাফীটো হৈ যাব। জিঅ'গ্ৰাফীটো মই পাৰিছোঁ বাৰু। জিঅ'গ্ৰাফী ইজি হয়। মেইন প্ৰব্লেমটো কি হ'ব? তোৰ আনএক্সপেক্টেড কুৱেচনবিলাক আহে। ফাৰ্ষ্ট অৱ অল কাৰেণ্ট এফেয়াৰ্ছৰ পৰা
অ এইটোতো হৈয়েই আহিবই
কুৱেচন আহিব যিবোৰ মানে পতক এনালাইজ কৰিব নোৱাৰা হৈ যায়। সেইয়া আহিব। মেথছত, তোৰ টাইমিং ইম্পৰটেণ্ট। ৰিজনিংটো বা ষ্টিল, তই চল্ভ কৰি দিব পাৰিবি। আৰু বাকীটোৰ আনএক্সপেক্টেড এইবাৰটোতো কম্পিউটাৰৰ বৈদ্য হাৰ্ড কুৱেচন আহিছে বোলে।
কি একজাম দিছিলি তই?
নাই, মই দিয়া নাছিলোঁ। বাট, এই চিজিএলৰ কম্পিউটাৰৰ আনএক্সপেক্টেড আহিছে। বহুত আনএক্সপেক্টেড কুৱেচন আহিছে। যিবোৰ মানে নৰ্মেল কম্পিউটাৰৰ মানুহে মানে সেইয়া কৰিব নোৱাৰে।
উম উম উম টান কুৱেচন দিয়ে বাৰু। জে ডাবল এটো দিছিলি একজাম? অ', চাইছিলোঁ কিছুমান চেটজিপিটিৰ ফুল ফৰ্ম সুধি দিছে, বেই।
হেহ
যোৱাকালিতো মই এটা কুৱেচন কৰিছোঁ। একজামত ব্ৰহ্মপুত্ৰৰ ব্ৰহ্মপুত্ৰৰ কুমাৰ ভাস যে সেইটোত প্লেন কিমান?
অ
ভাবচোন, শ্ৰদ্ধাঞ্জলি কাৰনে কি আছিল নহয়? এ, কি ৰিভাৰ ফ্ৰণ্টৰ ৰেণ্ট কিমান? সেইটো সুধি দিছে ইল'জিকেল কুৱেচন।
এইবিলাক সেইবিলাক কুৱেচন একচুৱেলি সুধিব নালাগে। সেইবিলাক মানুহে ইমান আৰু ক'ত পঢ়ি থাকিব পাৰে
পাৰ কৰোঁ। কোনে । মানে, মানে, কি জানা, আচলতে, ডেট, মানে এৱেৰনেছটো চাই আৰু তই কিমানখিনি এৱেৰ আছ পূৰ্ব এ দীপৰ বিলৰ সুধিব আমি যাই থাকোঁ দীপৰ বিল। দীপৰ বিল ৰামচাৰ হয়, ৰামচাৰ চাইট হয় নে নাই? কি হয়? ডাঙব লাগিব সেইটো
নাই, নাই, নাই। পঢ়িব লাগিব ভাই, ভালকে পঢ়িব লাগিব, আৰু বহুত পঢ়িব লাগিব। ইমান ইজিলি পঢ়িলে নহ'ব। পুৰা ডেপ্থটো চাই পেলাই পঢ়িব লাগিব।
আছা
উম ডেপ্থটো চাব লাগিব। বহুত ডেপ্থ, বহুত ভিতৰলৈকে সেইয়া কৰিব লাগিব।
পিছত ডেপ্থ ওলাব লাগিব। আৰু মানে সেই সময়টোতো,
আৰু মেইন কথা কি জান, বহুত মানে- তই সময় দিব লাগিব, এনেকুৱা নহয় বোলে অকল খালি ইমান খিনি পঢ়ি আছ, ইমান খিনি পঢ়ি আছ, তেনেকে নহয়। সময় তই দিব লাগিব নিজৰ ফালৰ পৰা বহুত খিনি সময় দিব লাগিব, গন্তি কৰি চাই পেলাই পঢ়ি লাভ নাই। অ মই আঠ ঘণ্টা পঢ়িছো, ন ঘণ্টা- কৰিছো তেনেকে নহয়। অ কোৱালিটি টো তোৰ ভাল হ'ব লাগিব। কম লাগিলে পঢ় কিন্তু- টো মানে এনেকুৱাকে পঢ়, যে মানে পুৰা মুখস্থ হৈ গৈছে। হয়তো মুখস্থ হৈ যাব নহয়তোবা হয়তো মানে পুৰা পাকৈত হৈ যাবি আৰু। সেনেকুৱাকে পঢ়িব লাগিব।
সেইটোৱে।
মই সেইকাৰণে বেছি একজাম দিয়া নাই কেইটামানে দিছো বাত্ মানে- -যিখিনি পঢ়িব লাগে সেইখিনি ভালকে, দে আৰু পাৰিছো মই যেতিয়া এনটি পি চি দিছো- তোৰনো নহয়। পি ছি যেতিয়া দিছিলো নহয়, যিখিনি মই পঢ়িছো, যিখিনি এবাৰেই পঢ়িছো মই কন কনচেপ্ট ক্লিয়াৰ কৰি পেলাই পঢ়িছিলো। আৰু সেইখিনি বস্তু ভালকে- পাৰিছো মই যিবোৰ- বহুত বস্তু মই চোৱাই নাই, কৈছো ন' হিষ্ট্ৰি মই একো চোৱা নাছিলো, দুটা চেপ্তাৰ আগত চাইছিলো। আৰু বাকী বিলাকো সৰু -সুৰাকৰাকে অলপ, হা অ ৰিজাল্ট দিছো- দিলেতো-
স্কৰ কাৰ্ড চাইছে কিমান পাইছ? স্কৰ কাৰ্ডখন চাইছিলি?
চাইছো, মোৰ যিখিনি কৰিছিলো মোৰ গোটেইখিনি ৰাইট আছিল। মই কিমান কৰিছো জান? অ 'হান্ডেডৰ ভিতৰ -ৰত এৰউন্ড ফিফটি পাৰ্চেন্টে কৰিছিলো। আৰু তাৰ ভিতৰত- ফৰ্টি এইট পাৰ্চেণ্টে মোৰ ৰাইটে আছে। অভিষেকেও দিছিলে, অভিষেকেও দিছিলে, তাৰো কিবা এ এ এৰাউনড সিক্সটি পাৰ্চেণ্ট ৰাইট আছিলে, বাট সিকাটি পাৰ্চেণ্টত হি নোৱাৰিব ক্লিয়াৰ কৰিব। উম বেছি লাগে চেভেনটি ফাইভ এবাভ লাগে। উম
তোৰফালে দুটা এক্সামে নহয় এটা এক্সামে হয়।
চি টি ৱান চি টি টু তাৰপিছত চি বি এ টি হয় কম্পিউটাৰ টেষ্ট টাইপিং স্পীড।
এই বিৰাট খং উঠে এইটো মোৰ।
পিছত তোৰ আহিব ডকুমেণ্ট ভেৰিফিকেচন সেইটো টেষ্ট তাৰপিছত মেডিকেল টেষ্ট পাঁচটা টেষ্ট।
মেডিকেল টেষ্টটো নো কি হব কৰচোন।
এইয়াটো হৈ যায় ডকুমেণ্ট ভেৰিফিকেচন হৈ যায় মেইন কথা হয় হেৰি চি বি টি অঁৱান, চি বি টি তু।
উম।
এতিয়া বাকী পঢ়ি যাই থাক তই কি কয় তয়ও কৰি যা মইও কৰি যা।
কি হল অ অ অ ফোন কৰবি কেতিয়াবা কিবা ডাউট থাকিলে মইও সুধিম দে।
দে হ'ব দে, নাই নাই নাই কৰিম কৰিম মই কৰিম দে, দে ঠিক আছে।